কোৱা, কোৱা কি কৰিছা?
মই তোমাৰ এয়া শুৱাপা উঠি আহিছোঁ।
উম।
শুলো আজি দিনডালে শুলো আৰু।
অ'।
অ', যিহে ৰ'দ ওলাবটো নোৱাৰেই। তেনেকে উঠি আহিছোঁ, তুমি?
তুমি?
অকমান এনে শুই আছিলোঁ অ'।
এতিয়া মাতটোতে গম পাইছোঁ বাৰু শুই আছা বুলি।
উহুম, এনে পৰি আছিলোঁ কি কৰিবা নো আৰু কোৱা গৰমত।
উম, গৰমত নোৱাৰ হা'!
আমনিও লাগিছে, গৰমো লাগিছে।
অ', এতিয়া গৰমত যে একে তোমাৰ ভাতো খাব মন নাযায়। আমনি লাগে একে মানে কিবা কৰি পেলাইছে।
খালা ভাত?
আমাৰ ইফালে আজি যি হৈছে আৰু! চাৰিটা বজাত তোমাৰ পুৰা, মই খালোঁ, খালোঁ।
উম।
চাৰিটা বজাত বৰষুণ।
উম।
পাঁচটা বজাত ৰ'দ দিছে তুমি ভাবিবা!
আমাৰো চেমে একে।
পাঁচটা বজত পুৰা ৰ'দ ইফালে ৰামধেনু মানে কিবা আৰু আমি মানে তোমাৰ এন চি চি যে মই সেইটো টাইমত মানে দেখিছোঁ আৰু যে ঔ কি ৰ'দ। তাকো এইটো এনেকুৱা ৰ'দেই তোমাৰ একে পাঁচটা বজাত, তাৰপিছত আকৌ কমি গ'ল বাৰু। কিন্তু প্ৰথমেকে যেতিয়া ওলাইছিলে সূৰ্য্য উদয় হৈছিল তেতিয়াই মানে।
নক'বা আৰু বুইছা গৰমৰ কথা, গৰম এতিয়া চবেই গৰমৰ কথাই কৈ আছোঁ। মোৰ যে একে শুনি-শুনি একেবাৰে আৰু গৰম উঠে।
অহ, এই এইটো এতিয়া বেলেগ কথা মানে কোনোও ক'বই নোৱাৰে যে গৰমতটো মানে আগত ক'ব তাৰপাছত ক'ব যে ভাত খালা নে নাই। প্ৰথমটো মই আগত কৈ ল'ব যে গৰমটো বহুত।
মোৰ চাই মানে কাপোৰ মানে গা ধুই-ধুই মানে অৱস্থা নাই।
উম।
নোধোৱাকৈ থাকিব নোৱাৰা যি গৰম।
অহ, বা তুমি গা নুধোৱাকে কোন থাকিব পাৰিব, তুমি কোৱাচোন নিজে কোৱা। অকমান টাইম ৰ ৰখিলে মই এতিয়া খালী গাত আছোঁ। মই এতিয়াওঁ ঘামিয়ে আছোঁ। চোতালত বহি আছোঁ বতাহ এখন মাৰি আছিল কাৰণে বহি আছোঁ। এই ফেনৰ তলতো বহি-বহি গ'লে একে পুৰা গৰম বতাহ গাল মাৰে। গ'লে কুলাৰডালো চলাব নোৱাৰা।
তোমালোকৰটো ভালেই।
কিয় ভাল?
তেওঁ আমাৰ দিয়াচোন দিগদাৰ হ' কাপোৰে-চাপোৰে।
অহ, সেইটো অহ, বুজিছো-বুজিছো। এই এইটো তুমি, আমাৰ মাহঁতক ভাবা। চাদৰ মেখেলা পিন্ধি গোটেই দিনতটো ঘূৰি ফুৰে। মই যে মাক এটা কথাই সুধো। মা আমাৰো এটা শৰীৰ তোমালোকৰো এটা শৰীৰ। এই গৰমতটো যে লাগে, কেনেকে মানে কেনেকে সহ্য কৰি থাকা। থাকি বলে, এয়া বোলে তহোতে নাজানিবি বোলে, মই কৈছোঁ নাজানো আৰু মই মানে এইবোৰ নকওঁ আৰু এইকাৰণে বেলেগ।
তাকে কৰিবনো কিয়া নকৰিলোঁ নহয়, নিপিন্ধিলেও নহয়।
নিপিন্ধিলো নহয়, এইতোয়ে-এইতোয়ে এইতো কাৰণে তাকে
এই চবৰে, আমাৰ ঘৰটো একেই।
উম, এই এইটো বাকী কি কোৱাচোন খবৰ খাতি?
খবৰ খাতি ভালেই। তোমাৰহে খবৰ নোহোৱা হ'ল কল এটাও নকৰা।
নহয়, নহয়। মই মেছেজ দি থৈছিলোঁ তুমি এ অহ, তুমি মোক সেইদিনাখন দি থৈছিলা হয় নে?
দিছিলোঁ বোলা।
অহ। অহ, দিছিলা। মই এইটো তোমাৰ মোক কিয় চাব পৰা নাই, মই মানে এই কেইদিন এন চি চি এডমিশ্যন কাৰণে গৈ আছোঁ।
তোমাৰটো কি, উম, ধুই ললা নে?
সেইটো কাৰণে মই মানে যাবই পৰা নাই, মানে মোবাইলে ভালকৈ চাব পৰা নাই।
অহ, মই একে ফ্ৰিজৰ ওচৰত ৰখি পেলাই হাৱা লৈ আছোঁ।
ফ্ৰিজ বা কি এইটো মই মানে এটা ফালৰ পৰা আকৌ ফ্ৰিজটো ভাল। মোৰ মোবাইলটো যদি বেছি গৰম হৈ যায় মই ধুনীয়াকৈ সোমেই দিওঁ।
হয় নেকি?
অহ, বেছি গৰম হ'লে কি কৰিবা। তুমি এ তেনেকৈ এতিয়া মোৰ অকমান পাছত মোবাইল চাই-চাই-চাই-চাই-চাই-চাই যেতিয়া পুৰা গৰম হৈ যাব, তেতিয়া মই ধুনীয়াকে ফ্ৰিজত এক মিনিটৰ কাৰে সোমেই দিওঁ আকৌ উলিয়াই আনো বাছ।
ঠাণ্ডা হৈ যায়।
এ মই নাজানোঁ মোৰ কি হৈছে মোবাইলটো। মই তোমাৰ নিউ আপডেট দিয়াৰ কাৰণে হৈছে নেকি।
গোটেই ৰাতিটো ৰাখি থবাচোন ফোনটো।
এই, কি কথা কোৱা? মই মানে নতুন আপডেটডাল দি দিলোঁ আইফোনৰ। মই তোমাৰ সেইটো কাৰণে এতিয়া মোৰ প্ৰব্লেম দি আছে বহুত।
কি হ'ব গোটেই আজিো ৰাখি ধৰিলে।
ফ্ৰিজ হৈ যাব তুমি একো চ প্লে ডিছপ্লে একো কাম নকৰে। মই মানে জানো আৰু যে মই নোসুমিয়ালো জানো মানে কিয় এই মোবাইলটো বেছিৰম হলে তি চছেকেড চি চছেকেণ্ডৰ কাৰণে তুমি ৰাখি দিব পাৰিবা তাকো আইচত।
গৰম হ'লে?
আইডিয়া বেয়া নিদিও মানে ভাল দিওঁ বুজিছা তুমি যদি সুমাই দিয়া মোবাইলতটো ঠাণ্ডা হৈ যাব অকণমান মানে সিহঁতওতো ঠাণ্ডা বোা বস্তু এটা আছে। আমিতো চায়ে থাকো চায়ে থাকো চায়ে থাকো। সেইকাৰণে মানে অকণমান গ ঠাণ্ডা পেলাই দিওঁ আৰু মোবাইলটো মোবাইল টো।
এতিয়া চৰ্বত তৰ্বতহে খাব মন যায় ন'।
চৰ্বত অ' চৰ্বততটো পাৰি। চবতো এই এইটো
মৰে হওক
কিহৰ কিহৰ
আম স্প্ৰাইটৰ
অ', অ' মই তোমাৰ মানে আমাৰ আকৌ এই হাম চাম এয়া নকৰে ধুনীয়াকৈ নেমু আছে নেমু তোমাৰ ধুনীয়াকৈ গুলিব চেপি ৰস উলিয়াব নেমু চৰ্বত মানে এগিলাচ খাই দিলে তোমাৰ মানে আমাৰ ফ্ৰিজিং পানী গুটি এইগিলাছ তুমি খাই দিলে তুমি মানে বি ত্ৰিশ টকা দি পেলাই তুমি মানে কল্ড ড্ৰিংক এটা কিনিব নালাগে। সেইটো ফালৰ পৰা এটা্লাছ পইণ্টাকে মানে। আৰু গাঁৱলীয়া ঘৰ চ'ব তাতে বহুতৰে নেমু থাকি।
থাকেই থাকে আমাৰ ঘৰতো আছে।
উম, খাবা যোনটোু বস্তু ঘৰত আছে খাবা।
খাওঁ চে চুই যায় কি কৰিবা আকৌ এইখিনি আনিবলগীয়া নিচিনা হয়। বা বেলেগৰ ঘৰ পৰা আনিব নিচিনা আমাৰতো আমাৰ ঘৰত আছেই কিন্তু চৰবিলাক বেছি যে।
চুৰ নেমু চুৰ কৰে নেকি?
নেমু চুৰ কৰে গম পাইছে আমাৰ মানে খাবলৈও নোহোৱা হৈছে নেমু।
নেমু চুৰ কৰে মই আজি এইটো শুনিছো তোমাৰ মুখৰ পৰা দে সঁচাই কৈছো।
কি আমাৰ ঘৰত কচু পুলি কচু একো থাকিব নোৱাৰে চব চুৰ
কি কোৱা কি কোৱা নেমু কচু বুলি ধেত এইটো মানে একে কোনোবা খাবলৈ নোপোৱা মানুহে হ'ব।
অ' খাবলৈ নাপায় তো একে কাঠ কলি হৈ আছিলে মধুৰিআম
অ'
গোটেইকেইটা খালে।
ধেত চলা।
পাঁচটা মানহে আছে তাকো কলি কলি হেই কেইটাও নিয়ে নাই ঠিক থাকেন নাই ঠিক নাই ৰবা।
মধুৰআম নে?
অ' কাঠ কলিৰ পৰা খাই জানানে নাই।
কি কোৱা?
কাঁঠকলিৰ পৰা খায়।
এইটো চৰাই নিচিনা মানে।
উম, চৰাইটোও বেয়া বস্তু।
মানে ৰাতি আহিব নে দিনতে লৈ যায় নে ৰাতি?
দিনত মানুহ নাথাকে যে তাত।
মই তোমাক সঁচা কথা এটা কওঁ এইটো যে কোনে কৰি থাকে জানা তোমালোকৰ তোমালোক আকৌ ওচৰৰ মানুহে এইটো মানে তোমালোকে ঘৰত কেতিয়া থাকা কেতিয়া নাথাকা কোন টাইমত শুই থাকা তোমালোকে মানে চব কথা জানে যে তেনেকৈ সেইটো কাৰণে তাৰ পৰাই মানে
আমি মানে জানো কোনে কৰিছে কিন্তু মানে হাতে লোতে ধৰা পৰা নাই সেইকাৰণে একো কৰিব পৰা নাই
ক'বও নোৱাৰা হয়নে
হেইটোৱে ৱাৰ্ণিং দিছে বহুতবাৰ যে এবাৰ কোনোবাই যদি চুৰ কৰতে কথা বেয়া হ'ব এনেকে বহুত বাৰ ৱাৰ্ণিং দিছে এ তেওঁ মানে আৰু পোৱালিকেইটা মানে বদমাছ বুজিছা কিমান কব আৰু কোৱা
এই তাকেই আমাৰ এইবাৰ আমাৰ মানে এইবাৰ আম তোমাৰ চবৰে শেষ হৈ গ'ল কিন্তু আমাৰ তোমাৰ গছত এতিয়াও আছে তাৰপিছত এই এইটো ওচৰৰ মানুহ আহি পেলাই লৈ যায় আৰু কাওকে নুশুধে যে চৰকাৰী গছ যে
উম
এদিন মানে ধুনীয়াকৈ দি দিলো পালিষ্টটো সেইদিনাখনৰ পৰা মানে কউকে দেখা নাপালো আৰু মানে কোনো নাহিলে সেইদিনাখনৰ পৰা
হম
তেনেকৈ মানে এবাৰে ভালকৈ কৈ দিব লাগে ইমানো ইমানো বেয়াকৈ নহয় মানে ভালকে আৰু যে ভাল মাতে যে আমিওতু খাবলৈ থাকিব লাগিব গছডালত
উহম
যদি যদি আমিয়ে যদি খাব গে নাপাওঁ তেতিয়াও গছডালনো কাটি পেলোৱা ভাল তাতকৈ
সেইটোৱে
তাকে
নিজৰ হাতটো সুমিয়াই পেলাই ৰখি আছো
হাতটো কি গৰম হৈছে তোমাৰ তুমি মূৰটো সুমিয়াই দিয়া তুমি মূৰটো সুমিয়াই দিয়া
ই আৰু ফ্ৰিজৰ যোনটো মানে ওপৰ আইচ বাৰ্ৰ গোটেইটো একেবাৰে হেৰি হৈ গ'ল
তুমি কাম এটা কৰা ম মই তোমাক বুজিলো তোমাৰ মানে এতিয়া এই গা গৰম উঠা নাই তোমাৰ মৰটো গৰম হৈ হৈছে তুমি ধুনীয়াকৈ সোমাই দিয়াচোন তুমি ভাল পাই যাবা
ভাল বুদ্ধি দিছা তুমি মোক
মানে তেতিয়া মানে ঠাণ্ডা পৰি যায়তো অ আছে সেই তেনেকুৱাও কৰিব পৰা তোমাৰ লগত কথা। অ বুদ্ধি মানে কি বুদ্ধি দিওঁ জানা মানে যোনবিলাক বুদ্ধি দিলে মানুহৰ মানে ফাৰ্ষ্ট না থাৰ্ড মানে যোনবিলাকে তোমাৰ এইটো কৰিলে বেয়া হয় সেয়া বুধি দিওঁ আৰু
উম হুম
তুমি এতিয়া মূৰটো সমিয়াই দিবা ত-তুমি এতিয়া মূৰটো সমিয়াই দিবা তোমাৰ মাথা বেয়া হৈ যাব।
ভালে হ'ব ঠাণ্ডা হৈ যাব মাথাটো।
ঠাণ্ডা নহয় মাথাবিহ হব। উম যেনেকুৱা পিজিং পানীত। - তুমি যদি ডাইৰেক্ট খাই দিয়া তুমি মূৰত মানে বি অকন কৰে নে নাই? যদি মানে একে পোৰা পৰাব- পুৰা চিল মানে পুৰা ঠাণ্ডা তেনেকুৱা মোৰ লগতহে হৈছে নে নাজানো বেলেগৰ লগতো হয় তুমি নৰসাকো আখ্যা দিবাচোন তুমি মই তোমাক কৈছো নৰসাকো তুমি। - তুমি খাই দিবা তাৰ পাছত চাবা তোমাৰ অকণমান হ'লো মূৰটো চাইদ অকণমান বিষাব।
নিবিষাই মোৰ মোৰ ঠিক আছে চব বস্তু মোৰ চব বস্তু। - তো ঠিক আছে
ঠিকতো চবৰে থাকে কিন্তু কামটো কৰি চালেহে গম পাবি তই কি হয় তুমি এতিয়া সেইকাৰণে খাই চাবা। উম, তুমি মানে প্ৰথম খাই ছোৱা তাৰ পিছত গম পাবা। কেনেকুৱা সোৱাদ! উম। মই মানে মই এইটো তোমাৰ মানে মাজে মাজে কৰি থাকো তোমাৰ মাথাটো ঘপককৈ বিষ এটাই দি দিয়ে।
উম।
লাহে লাহে নাখাবা, স্পিদত খাবা।
কি আই অই
সঁচা কৈছো। মিচাকে কিয় কম।
মিছাটো নোকোৱা মৰি যোৱাৰ নিচিনা তুমি আইডিয়া কিছুমান দিয়া শিকাইছা সেইকেইটা কৰিলে আৰু মানুহ বাচি নাথাকে।
কোনোবাটো ভোদা মানুহে পালেটো এইটো এইটো কৰি চাব প্ৰেক্টিকেলি।
অ, কৰি চাব তো তোমাৰ বুদ্ধি শুনি। তুমি ইমান মৰমত কৈছা কৰিয়ে চাব সচাকে।
উম।
মই যদি এইফালৰ পৰা কৈ দিওঁ যে মইও কৰি চাইছো এইটো ভাল হয়, ভাল হয় কৰি চাওক আপুনিও কৰি চাওক।
কৰি চাব নকৰাও নহয়।
তোমাৰ এতিয়া এই এইটো কৰিবা নাই এই এইটো যে এ অ দেখিছাই চাগে?
গ্ৰুপত?
অ।
অ, কৰিম।
উম।
চব কৰি আছো এইটোও কৰি চাওঁ।
অ এইটো কি বেয়া ন হিন্দী ইজি হ'ব ইজিয়ে মানে শুনা মই য এতিয়া মই এটা কথা লক্ষ্য কৰিলো মানে যোনটো যি আমি যে কৰি আছিলো তোমাৰ সেইটো এই বুজি পাইছাই চাগে? অ, সেইটো মানে সে ইটো কৰোতে মানে তোমাৰ আহ বহুত দীঘল দীঘল সেটো মানে টান ৱৰ্ডবিলাক আহে। ঘপককৈ, এতিয়া বহুতৰে কিমান দেৰিকৈ হৈছে তুমি যদি এই গ্ৰুপটো এই এইটো যোনটো মেইন গ্ৰুপটো এইটোত নহয়, এইটোত নহয় আমাৰ ফ্ৰী থকা এইটোত নহয়। ইটোত। ইটোত তুমি চাবা মোক থাৰ্ডত নে ফৰ্থত নম্বৰতে মানে মই প্ৰথমদিনাখন মোক এপপ্ৰোভ কৰি দিছে মই তাৰ পাছৰদিনাখন মই কৰি জমা দিলো, মানে ৰাতিটোৰ ভিতৰতে কৰি ৰাতিপুৱা জমা কৰি দিছো। এৰাতিত মানে ত্ৰিশটা কমপ্লিট।
ৱাহ!
সেইকাৰণে এতিয়া আকৌ এতিয়া নকৰো বাৰু এইটো হিন্দীটো আহিলে আকৌ কৰিম।
চোকা মানুহ।
মানে চোৱা এতিয়া ইজিবিলাক দিলে ভাল। এতিয়া যোনটো বস্তু